ন শুনিছানে অ' শুনিছানে? অ' কি কৰিছে আপুনি?
এয়া আহি ৰন্ধা ভৰা কৰি আ জয়ী হৈ এয়া কামত লাগিছো আৰু।
অ অ অ আপোনাৰ তাৰ নে নেটৱৰ্কটো অকণমান প্ৰব্লেম আছে নেকি কথাবোৰ শুনি পোৱা নাই, বৰ ভালকে অহা নাই কথাবোৰ। চাওনটো।
অ এতিয়া শুনিছে ন
আৱাজতটো কিবা ভালকে অহা নাই হেল্ল' আপুনি মোৰ মাতো শুনি পাইছেনে স্পষ্টকে।
আহ শুনিছোঁ শুনিছোঁ।
অ' অ' আপোনাৰ আৱাজটো মোৰ ইয়াত অকমান কমকে আহিছে।
আহ খোৱা বোৱা কৰিলে না?
অ' হেল্ল' অ', মই খোৱা বোৱা কোৱা নাই আপুনি কৰিলে নাই খোৱা বোৱা?
অ কৰিলোঁ কৰিলোঁ।
অ' অ'।
নাই যোৱা ছোৱালী গ'ল আপোনাৰ ল'ৰা ছোৱালী থিকে আছে?
অ' আপোনাৰ আৱাজটো মোৰ বৰ ভালকে অহা নাই কথাবোৰ মানে কিবা
অ' মই শুনি আছো বাৰু। বাহিৰলৈ ওলাই আহকচোন তেতিয়া।
অ' মই বাহিৰতে আছো বাৰু।
আহ।
হেল্ল'। আপুনি মোৰভাগৰ স্পষ্টকে শুনিছে নে?
শুনি আছোঁ।
অ' অ' আপোনাতোহে মই স্পষ্টকে শুনা নাই। বাকী হেৰি ল'ৰা ছোৱালী পৰী ক্ষা হৈ আছো ন হপাই।
উম হৈ আছে হৈ আছে। ছোৱালী আগবেলা আছে ল'ৰাৰ পিছবেলা।
অ', অ, অ।
তাৰপৰা মানুহজন ঘৰতে আছে নেকি?
অ', অ', তাপা হেৰি ভাত বনালে? ভাত বনালেনে?
অহ, বনালো। মানুহজন ঘৰতে আছে নেকি বোলো?
নাই নাই, মানুহজন ডিউটিলে গল।
অহ।
আপোনাৰ মানুহজন, অ', ছোৱালী স্কুল গল অহ।
অহ।
বাকী হেৰি, আপোনাৰ শাহু শহু ভালে আছে?
আছে আছে, আছে। মা বাৰু উঠাই নাই বাৰু, বাবা এই উঠি চাহ কন খাই উ গাখীৰ খীৰাইছে।
অ', শাহু উঠাই নাই, কিবা গা ভাই গা ভাল নহয় নেকি?
গাটো এই ভাল এই বেয়া। আজি চাহ অকন খাবলৈ উঠি, এবাৰ উঠি আহিলে, তাৰ পৰা আকৌ শুলে।
অ', অ', অ'। তাৰ পৰা আপোনাৰ মানুহজন, মানুহজন এতিয়া ক'ত আছে?
নাইতচোপাত হে থাকে, তেজোত আছে।
অ', ঘৰলৈ অহা নাই?
ঘৰলে আহিছিলে, আহি এতিয়া পৰহি গৈছেহে।
অ', অ', অ'। অহ অহ, ভাল ভাল। উম।
খেতি বাতি কিমান আগবাঢ়িছে?
কঠীয়া কঠীয়া পাৰি মেলি থোৱা হৈছে আৰু।
অহ।
ৰুব লাগিব, এতিয়া সাত লাগি আছে যে সাতৰ পিছত আৰু। সাতৰ পিছত ৰোৱা মেলা কৰিব লাগিব আৰু, বাকী আপোনালোকৰ খেতি বাতি কেনেকুৱা?
আমাৰ খেতি বাতি মানে, আমাৰ হেৰি সাত নামানো নহয় আমি বাৰু লাষ্টলে কৰিম আৰু এই আহা আহাৰৰ লাষ্টলে, শাওনৰ ফাৰ্ষ্টলে, আমাৰ কঠীয়াও হোৱাগে নাই ভালকে। হ'বগে আৰু। অ', পাৰিলে পাৰিলে। কঠীয়া ভালে হৈছে অহ, বৰষুণ নিদিওঁতে কঠীয়া পৰা দিনাখন ভালেই হ'ল বতৰ ৰ'দ দিলে। তাৰ পৰা বৰষুণ নিদোতেই যেনিবা হ'ল আৰু।
উম, উম।
তাৰপৰা এতিয়া থোপোৱা নাই বাৰু ভালেই হৈছে।
উম, এইবাৰ ট্ৰেক্টৰেহে কৰিব লাগিব চাগে খেতি চেতি?
ট্ৰেক্টৰে এইবাৰ নলগাও বুলি ভাবিছো, এইবাৰ হেৰি হাল এচাহ এচাহ বাই থৈছে আৰু। তাৰপিছতে আকৌ এচাহ বায় আৰু। বোকা দিম বুলি কৈছে এদৰা দুদৰাকে। গৰু আছে অহ। খেতি ঘৰতেই কৰো যে, মাতি অকনমান হে। এডৰা দুডৰাকেই ৰুই থা কিম আৰু।
অঁ, অঁ। তাৰপা হে, মই ভাত নে?
অহ।
ভাত মই এই আমাৰ বৰতিয়া হৈ আছে যে, ভাততে আলু দি পেলাই, তেনেকেই বনাই মেলি দিলো আৰু। এ আমাৰ পৰিয়ালৰ মানুহ এজনী ঢুকালে, তাৰ পৰা তে ভাততে আলু দি মেলি পেলাই, ল'ৰা ছোৱাল ছোৱালী আৰু বাপেকে খাই মেলি গ'ল আৰু। তাৰপৰা মোলৈ পিঠাগুৰি চাউল তিয়াই থৈছো হে।
অ', তাকেহে বহুত দিন খবৰো লোৱা নাই। যে গমো নাপাওঁ আক'।
অ', অ'। আ?
ওচৰয়েৰে মানুহজনী।
নহয়, নহয়, অকমান দূৰণিৰ হয়। একেবাৰে ওচৰতে নহয় আৰু, তাৰপিছতে আজি এ, হেৰি দিন সাত আঠ দিন হ'ল। তাৰপিছতে আৰু এতিয়া মই পিঠাগুড়ি খাম আৰু লাহে ধীৰে। গোটাই মেলি লৈ।
মানুহজনে কি খাই গ'ল?
মানুহজনে ভাততে আলু দি দিলো। গাখীৰে তেনেকে খাই গ'ল আৰু। ছোৱালীও তেনেকে, অত তেনেকে খালে আৰু, আলু পিটিকা কৰি মেলি। খাই মেলি গ'ল আৰু।
অ', মই এয়া দালি বনালো, আকৌ আলুগুটি ভাজিলো, চাটনি এটা কৰিম আৰ।
অ', অ', অ', অ'।
খাম আৰু লাহে ধিৰে।
উম, বাকী আপুনি হেৰি মা ঘৰৰ ফালে গৈছেনে?
শাহু শহু ঘৰত।
অ', আছে আছে। ঘৰতে আছে, ঘৰতে আছে। আপুনি উম, খোৱাব পোৱা কৰা নাই কৰিবহে। এই, আপুনি আপুনি গৈছে মা ঘৰৰ ফালে গৈছেনে?
হা?
মা ঘৰৰ ফালে গৈছেনে আপুনি?
নাই বহুত দিন হ'ল বাৰু। যাম আৰু এই গৰম বন্ধ পালেহিয়ে নহয় ল'ৰা ছোৱালীয়ে পৰীক্ষা এডায় হওঁক। খেতি বাতি উঠাই পাক যাম আৰু।
অ', অ', অহ।
যোৱায়ে নাই বাৰু খবৰ লোৱাই নাই।
আ, অ', অ'।
তাকেহে। বাকী আপুনি যোৱা নাই- মা ঘলে।
মই মা ঘলে যোৱা নাই মোৰ হৈ একে ভাবি আছো গৰম বন্ধ পাইছেহি আৰু।
অ', তেতিয়াহে ফুৰিবলে হ'ব আৰু।
হয়, হয়, হয়। আমাৰ নামঘৰত অহা দেওবাৰলৈ ভাওনা সবা আছে আহিব। ঘৰৰ বাকী সকলকো ক'ব অহা দেওবাৰলে আঠাইশ তাৰিখে।
অ' অহা দেওবাৰলে, তাকেহে ল'ৰা ছোৱালী পৰীখ- কাঁহ হৈ থাকিলে যাব নোৱাৰিম চাগে।
এছ হ'বগে পৰীক্ষা দেওবাৰলে?
জানো পা হ'বনে নাই মই গমে পোৱা নাই চাব লাগিব সুধিব লাগিব।
যদি পাৰে আহিব আৰু। ভাওনাও আছে, ভাওনাও আছে, হয় ভাওনাও আছে। আজি হেৰিবাৰ হল। আজি বৃহস্পতিবাৰ হল। অহা দেওবাৰ হলে। উম। যদি পাৰে আহিব। ইহঁতৰ পৰীক্ষা এডাই হ'লে।
তাকেহে চাব লাগিব হেৰি কেতিয়ালৈ এদাই হয় গম গতি লৈ।
বাকী সকলকো ক'ব, শাহু শহুকো ক'ব।
তাকেহ শাহু দেহাদ বেয়া এতিয়া যায়ে নে নাযায় মা, সেইটো কথাহে ক'ব নোৱাৰিম। দানা নো ক'ত যাব। গৰু আছে যে ঢেৰ গৰু অ'। ছাগলী দুজন, তিনিজনীও আছে উম ছাগলীও আছে তিনটা
এইবাৰ বৰষুণৰ পৰিমণটোও বেছি গৰু ছাগলীৰ কৰণে বিয়াত হয় হয় হয় হয় ইমান বৰষুণ এতিয়া এই আগবেলা ৰ'দ দিছে পিছবেলালে আকৌ বৰষুণ দিবই আপুনি কাপোৰ কানি মেলি কবালৈ ওলাই যাব নোৱাৰে আৰু
নোৱাৰে নোৱাৰো নোৱাৰো অ অ এতিয়া সেই আজি পানী শুকাইছেহে আগফালে ধে পানী একেবাৰে নদী পানী সোমাই গ'ল। আগফালে একেবাৰে ৰাস্তাত উঠো উঠো, এতিয়া শুকাই গল পুৰা আলি উঠ ওলাই গল
বগা হৈ আছিলে ন
বগা হৈ আছিলে পিছফালে ইমান নাই বাও
অ অ সেইটোৱেই বতৰ বা বৰষুণ কম দিছে নেকি এ আজিও যেনাহিব কোনো মানে নাই এতিয়া ৰ'দ দিয়া আৰু অলপ দেৰি পিছত বৰষুণ দিয়া। মই আজি উঠিয়ে কাপোৰ কানি অলপমান ধুই মেলি পেলাই মানে মেলি লৈছো বৰষুণ দিয়ালে শুকাবলে তাপা আও অলপমান কাপোৰ মই ধুবলৈ গোটাই মেলি থৈছোহে ধোৱাই নাই ধুব লাগিব আও
অ আপনালোকৰ খেতি‌ এনে কিমান আছেগে
খেতি আমাৰ ঘৰৰ মাটি তিনি বিঘামান হব। এনেই মানে দেউতাহতে বেলেগ মাটি লৈ মেলি কৰে আৰু খেতি এ খে মানে আপোনাৰ লোকৰ মাটি খতি মিলাই দছ বিঘা মান কৰা হয় আৰু
অ অ
অ ইমানো একেবাৰে বিশেষ নাই আও আমাৰ গৰু নাই বিশেষকে তয়ে কৰিব লাগিব
অ বনী লগাই নি
অ অ ট্ৰেক্টৰে কলে মানে তাক'কে দিব নোৱাৰি যে সৰহকে দিয়া হয় আৰু সেইকাৰণে মানে সৰহ সৰহকে দি মেলি পেলাই ট্ৰেক্টৰ লগাই পেলাই ৰোৱনী মতা হয় এযো মাটি দি থোৱা হয় আৰু দুই তিন দিন থাকিলে বঞ্চ বন গজি যায়, বন চন -গজি গলে আকৌ এ বাৰ ট্ৰেক্টৰ লগাব লগীয়া হয়, সেইকাৰণে মানে লগতে বোকা সৰহকে দি মেলি পেলাই আৰু ট্ৰেক্টৰ লগাই দিয়ে আৰু উ ৰোৱনী মাতি দিয়ে সৰহকে আমাৰ খুব বেছি পাঁচ -ছয় দিনত খেতি মানে হৈয়ে যাব দহ বিঘা খেতিতটো আগ ধৰি মানে কঠীয়া- চঠীয়া গোটাই মেলি ললে অ
খহ মাটি ৰোৱনী লগাবই লাগে আমাৰ এতিয়া তাকৰ যে আমি সেইকাৰণে অকলেই কওঁ আও
হয় হয় এ নহয় আৰু এটা কথা গৰুলে ত অ ট্ৰেক্টৰ আকৌ অকল তাককে বাবলৈ নাহে যে
আহ সেইটোও হয়। বাকী আও সকলোৱে
উম ভালে ভালে বাৰু তেতিয়াহ'লে আপুনিও কাম বনত লাগক
তাকেহে বহুত দিনৰ মূৰত ফোন এটা কৰিলো অ খবৰ এটা লবলৈও সময় নাইকিয়া হৈছে।
তাকে অ মানুহবোৰ আজিকালি চব ব্যস্তই আৰু
তাকে ছুটিয়ে নোপাওঁ চোন ও লৰা ছোৱালী ঘৰত বাকীবোৰ
বাকী আৰু আপোনাৰ ল'ৰা ছোৱালী পৰীক্ষাই এা হলে আপুনি ভাওনাটোটো কৰিব আৰু।
অ অ অ চেষ্টা এটা কৰি চাম আৰু।
অ অ আহিলে ভালেই বাৰু, বহুত দিন অহাও নাই।
অহ, অ।
ঠিক আছে বাৰু তেতিয়াহলে। আহ, আহ হব।